অ' এয়া এই মানে কি কৰিম আৰু অকমান খোজকাঢ়ি আহিলো।
ভালে কৰিলা। ময়ো জানা নাই অকণ বহিছো তাৰ পিছত অকন ময়ো হেল্প কৰি দিমগে মাক। হেল্ল' হেল্ল' শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল' হেল্ল' হেল্ল'।
হেল্ল'।
অ' মই শুনিছো-শুনিছো এতিয়া শুনিছো।
তটো নাইকিয়া হৈ গৈছিলে মানে। মাজতে মাতটো নাইকিয়া হৈ গৈছিল অ', নি এ কি হৈছে ম মানে আজিকালি। অলপ দিনৰ পৰা হৈছে নেটৱৰ্কটো নাইকিয়া হৈ যায় মানে নেটৱৰ্ক বিৰাত ডিষ্ট
বহুত প্ৰব্লেম ও বহুত। প্ৰব্লেম আজি
অ', কিয় নাজানো মই এই এই বাৰিষা হেৰি পৰাৰ পৰা মানে উম গৰম সোমোৱাৰ পৰা বাৰিষা হোৱাৰ পৰা বৰষুণ চৰষুণ আহি থকা যায় সেইটো কাৰণে হৈছে হিকটি আহিছে খুব আজি মই কিয় নাজানো
কোনোবাই কিবা কৈ আছে চাগে তোমাৰ কথা বুজিছা'।
কৈছে চাগৈ', -
উম ', -ছোৱালীজনী বৰ ধুনীয়া হয়।
কেলেই আৰু,।
উম
উম, কি কবা আৰু
এতিয়া কি কৰি আছা?
এতিয়া মানে মই অকমান'। খোজকাঢ়িলো হা বাহিৰত। বতাহ অকন মাৰিছিলে। আহি-আহি মানে মাত্ৰ ভিতৰত সোমাই হেৰি কৰিলো এইটো কি কয় চকিখনত গহিছো তাৰপিছতে মায়ে কিবা ভাত, পানী বনোৱাত লাগি আছে', -
অকমান সহায় কৰি দিয়ানে?
এই যথেষ্ট দিওঁ মই, মই যথেষ্ট দিওঁ জানানে। তাৰপিছত এতিয়া সেয়া মানে তোমাৰ লগত কথা পাতিছ দি মানে মাতিছে যে, মই হেইকাৰণ, '- লাই আহি পেলাই তাৰমানে কি হৈছে, ' বুলি তুমি হুলত কিবা গপ পাইছা নেকি?
নাই, নাই, নাই। অল- অঁ, অল কিবা এটা কৰি থকা যেন লাগিছে আৰু একো নাই হ'ব।
তাকে
মোৰ, যে, ' জানানে ইমান টোপনি ধৰি থকা হৈছে আজি', পালে। কিয়বা কিন্তু যেতিয়া তেতিয়া ধৰক। যেতিয়া মানে। শুব নোৱাৰো তেতিয়াহে ধৰে মানে'।
অঁ, কিবা কামত লাগিবলৈ ধৰিলে তেনেকে নাই মই আকৌ কি হয় ন। মোবাইলত যদি কিবা চাব লয়, তেতিয়া মোৰ টোপনিটোয়ে ধৰে। গম পাইছা নে কিবা যে চাব লগা কেতিয়াবা
উম।
তেতিয়া তামাম টু পনি ধৰে।
উ
হ হখ
তাকে টোপনিটোৱে নেৰা হৈছে বাট নেৰা হৈছে।
মোৰকো আজি অলপ দিন বা ৰাতি টোপনি ও ভাল নহয় কিবা চেলেং পেটেং ৰাতিৰ টোপনিটো চেলেং-পেতেং হয়।
উপায় নাই আৰু আজিকালি তেনেকুৱাই চবৰে তেনেকুৱা আজিকালি চব দেৰি দেৰিকে হৈ
হয় আকৌ।
অ', নাই ক'চোন। আজিকালি চব বলো দেৰি দেৰি কে শুৱে
চব চব অ', চব।
অহ।
কি যে হ'ব হ'ব।
উপায় নাই। এ কিমান? তুমি কৰি থাকিবা।
তাৰ পিছত তোমালোকৰ খুৰীহঁতৰ খুৰা, খুৰীৰ খবৰ ভাল নে?
এহ ভাল, ভাল, ভাল, তোমালোকৰ ভাল?
অ', আছে দিয়া।
পিছে এইবাৰ কঁঠালৰ মুচি খালা নে নাই অ'?
আছে এ' কঠাঁলৰ মুচি এইবাৰ বনোৱা নাই কিন্তু। এইবাৰ নবনালে দেখোন কিয় বা, উম। আৰু এটা কথা মানে হেৰি এইটো কি কয় কিবা ক'ব লৈছিলো ৰ'বা, তৎক্ষণাতে পাহৰি গৈছো আকৌ কিবা এটা ক'ব লৈছিলো।
অ'।
আজি ভাত কি বনাইছে তোমালোকৰ?
ভাত আজি নিৰামিচে হ'ব নেকি।
নিৰামিচ ন', উম।
কাটি আছে মই গৈ পেলাই চালেহে গম পাম বুজিছা, ইমান গম পোৱা নাই। কিবা আনিবও পাৰে।
উম।
গ'লেহে গম
উম উম উম
বোলো তাৰ আগতে তোমাৰ লগত কথাটো পাতি লওঁ এনেই। বহুত দিন হ'ল পাতা নাই।
উম। ভালেই কৰিছা বাওঁ।
অ
তাৰ পিছত ক'বাত গৈছিলা নেকি নাই?
এ এনেই অকমান ওলাই গৈছিলো বাৰু বেছি দিন যোৱা নাই ওচৰে পাজৰে এই খোজ কাঢ়ি যাওঁ যে আজিকালি।
ভালে
ওচৰত এজনীক লগত লৈ পেলাই যাওঁ। আজি কেলে অকলে ঘূৰি ফৰিব নোৱাৰি নয় দেখিছা নাই দিন
নোৱাৰিতো, নোৱাৰি, নোৱাৰি।
সেইটো কাৰণে দিগদাৰ। কিমান প্ৰব্লেম হয়।
বহুত প্ৰব্লেম আকৌ।
গতিকে সেইটো কাৰণে মই এবাৰ জানানে মই খোজ কাঢ়ি আহি থাকোতে ল'ৰা এটাই মোক পিঠিতে মাৰি দিছি
উ মা বহুত বেয়া লৈ গৈছে দেই আমাৰ সমাজ
বহুত বেয়া লাগিছে তুমি জানা নে মই দৌৰি দৌৰি আহি পেলাই ঘৰৰ পৰা স্কু টিখন লৈ ভাইটিক লৈ পেলাই ল'ৰা ৰখাই দিলোঁ নহয় আগত
অ পালাব ন দিবও লাগে ইমানে সুৰক্ষিত কোনোৱে নহয় এতিয়া ইমান সাহস!
বাদ দিছিলো তাৰ পিছত ভাবিলো মই বাৰু ডাঙৰ মোৰ পিঠিতে মাৰিলে কিন্তু আমাৰ গাঁৱত থকা সৰু সৰু ছোৱালী বিলাকক যদি যি টি কৰে আজি সি সুবিধা পাই যাব মই যদি একো নকৰোঁ ন' সেইটো কাৰণে তাক ধৰি আনি আমাৰ গাঁৱৰ ল'ৰাৰ ওচৰত গটাই দিলো।
ল'ৰাটোৰ ওচৰৰে নে নেকি তোমালোকৰ ওচৰে নেকি? অ
অচিনাকি মানে কিবা খাই আহিছিলে ধৰা বেয়া বস্তু, খাই পেলাই কিছুমানে যে কয় অসভ্যালি কৰো বুলি।
হ'লেও ইমান সাহস নাই।
অ দেখিছে দিনতো দুপৰতে জানা নে মোক সন্ধিয়া। খোজ কাঢ়িব গৈছিলো, সেইটো কাৰণে মই ভটি এজনীক লৈ যাওঁ।
তেওঁ অকমান এটা গপচ হয় ন।
আৰু মই তুমি জানানে বোলে ত মাজত ৰাস্তাত আহি আছো মোক বোলে কিবা এটা কৈ থৈ গৈছে এইটো বেলেগ কথা মই ৰাস্তাৰ চাইডত আহি আছো একেবাৰে চাইডত। মানে আগদিনাখন খোজ কাঢ়িবলৈ যাওঁতে গাড়ী এখনে মই হেডফোন লগাই আছো গাড়ী এখনে খুন্দিয়াই যাব ধৰিছিল ছিলে অকণমানতে। তাৰপিছত আৰু সেইটো কাৰণে পাছদিনাখনৰ পৰা মই একদম চাইডত খোজ কাঢ়ি খোজ কাঢ়ি আহো হেডফোন লগাই পেলাই মানে।
উম উম।
তেনেকা আৰু তুমি চবতছে বেয়া দুখ লগা কথাটো কি জানানে? ল'ৰাটোক যেতিয়া মই গালি পাৰি আছো বা আমাক গাঁৱৰ ল'ৰা খিনি গালি পাৰিছে আমাৰ ল'ৰাটোৱে মানে তথাপি শৈ কহা নাই দেই।
উম।
তাৰ পিছত আমাৰ ওচৰৰে মান আমাৰ গাঁওৰে হয় মানুহ এগৰাকী যাৰ ঘৰত ল'ৰা আছে। মাটি নি পেলাই তাক পানী খুৱাইছে জানা নে।
অহ।
মানে নিজৰ ঘৰত নহলে নোহোৱালৈকে আমাৰ সমাজখন জাগি নুঠে বুজিছা।
অহ দেখিছানে বাৰু।
সেইটো দুখ লগা কথা হয় নাই বাৰু কোৱাচোন।
অহ সঁচাই।
মোৰ মানে সেইটো কাৰণে বহুত বেয়া লাগিলে।
উম।
আৰু উ মই হেনেকুৱা কৰাৰ পিছত মানে যিমান অসভালি কৰাৰ পিছত মই যেতিয়া কৈছো আমাৰ গাঁৱৰ দাদাহঁতে কৈছে তাই পঢ়া শুনা থকা ছোৱালী। টাই মিছা কথা কেলে ক'ব এই কথা কিয় তেনেকে কব। উম। তেনেকে কিবা কিবি ক'লে। কিন্তু সি তাত তথাপি শৈ নাকে পিছত ক'লে আৰু হ'ব আৰু বেয়া নাপাব হ'ব বাইদেউ কিবা কিবি তাৰপিছত আমাৰ গাঁৱলৈ আৰু নাহিবো বুলি ক'লে কিন্তু তাকনো কোনে চাই আছে সি আমাৰ গাঁৱলৈ আহিছে নে নাই আৰু লৰাটো এনেকুৱা মুখখন তাক দেখিলেও আমি আকৌ আজি যদি দেখো আজিও চিনি নাপাওঁ
এ নহয় চিন ৰাখিব নোৱাৰে নোৱাৰে চিন ৰাখিব চবকে ময়ো নোৱাৰো
লগ পোৱা মানুহ আৰু হৈছে অকমান কেইটা বজাত চাৰে চাৰিটা মান বজাত কথা ধৰা
কৃষ্ণ সাহস নাই
ইমান সাহস দেখিছা দিন দুপৰতে উম তেন্তে তুমি বাকী বাকী উম বাকী ল'ৰা ছোৱালী কি সাহস নাপাব সৰু ল'ৰা ছোৱালী হলেতো সিহঁতি চোচুৱাই নিব পাৰিলে
অ অ নিব আকৌ
তেনেকুৱা আৰু এ বহুত দুখ লগা কথা আৰু গাঁৱৰ মানুহে চাপোৰ্ট কৰি দিছে কিছু মানে চাপোৰ্ট মানে আৰু দুগৰাকী মান মানে কাৰোবাৰ গাঁৱৰ মুখত যেতিয়া আমাৰ দাদাহত গোট খালে মই যে এতিয়া ক'লো কথাটো এগৰা মানুহে কৈছে কি আমাৰ ছোৱালী এজনী কৈছে আমাৰ এই খিনিত দে এইবিলাক কব দৰকাৰ নাই এইখিনিৰ পৰা আঁতৰি যা
অ আই তাৰ মানে কি বুজা নাই
তাৰমানে কি মানে তহঁতৰ ঘৰৰ প্ৰব্লেম তহতৰ ঘৰতে কৰা
তোমালোকক কৈছো তেনেকে ম
মানে সিহঁতৰ সেইিনতে দোকান আছে তেনে মানে
এইটো নিজৰ ছোৱালীৰ লগত হলে কি
অ ছোৱালীজনীয়ে কৈছে তে মোতকে অকনমান ডাঙৰ অ
মানে কি কম আৰু কি হব কলে চৰি দে
নিজৰ লগত নোহালৈকে নোৱাৰে নহয়
মানে অ অনুভৱ কৰিব নোৱাৰে অনুভৱৰ বাহিৰত তেতিয়া
বুজি নাপায়ো
বুজি নাপায়
বুজি নাপায় গতিকে আমাৰ এইটো ফালৰ পৰা কব গলে আমাৰ কিবা এটা হোৱাৰ পিছত চিঞৰাতকে নোহোৱাৰ আগত কথা কব পাৰিব লাগে কিন্তু নহওতে মানুহখিনি এনেক খুৱাই যেতিয়া তুমি আশা কাৰ পৰা কৰিবা
নিজৰ লগত নোহোৱালৈকে মানে হেৰি নহয় ঠিকেই কৈছা বুজিছ
আশা তুমি কাৰ পৰা কৰিবা এইখিনি মানে তেনেকুৱা কথাহে ক'লে ধৰা গতিকে সেই ছোৱালীমানুহ এজনে অ', একচুৱেলি আচলতে মানে পঢ়া শুনাও অকনমান লাগিব জ্ঞান অকন লাগিব নহয় এইবিলাকত মান মাতি হ'লে পঢ়া শুনাটো যে দৰকাৰ সেইটোও জৰুৰী গম মানে। সেইটোৱে আৰু। ঠিকে আছে বুজিছা ফোনটো ৰাখো আৰু বুজিছা। মোৰ কাম অলপ আছে মানে বুজিছা গতিকে মানে কামটো ইম্পৰটে এক্সাম দে, হ'ব দে।